হেল্ল'।
হেল্ল'।
শুনিছা।
শুনিছা?
কি কৰিছা?
এনে আছো।
কি কৰিছা উম, খোৱা বোৱা কৰিলা নাই।
খোৱা বোৱা ইমান সোনকালে হ'বনে, চাহ তাহ খোৱা নাই খামহে।
উম, আজি জানা, আমাৰ, অ'। আমাৰ লগৰ, নয়, আঠজনী মিলি হেল্ল'।
উম,
আৰু লগৰ আঠজনী মিলি এই যে আমাৰ ওচৰতে দোকানখন যে আছে তাৰ পৰা তাপা গৈ মুৰি আকৌ মিক্সাৰ যেনেকে অ', চিপছ তেনেকে আনি দ-দহটকা নহয় এঘাৰো টকা। বাৰটকা বাৰটকাকে তুলি, হেল্ল'।
তৰকণি মোৰ আদা, পিয়াজ, জ্বলকীয়া চব। তেল চব দি মেলি খানি মিক্স কৰি চবে খোৱা হৈছে।
আৰু দেখোন নজনী বুলি ক'লা যে।
নজনীয়ে খোৱা হ'ল।
অ' অ'
নাই খোৱা।
হেল্ল'।
অ', কোৱা।
অ', কোৱা, উম,
মাতটো নহা হৈ গৈছে কি হৈছে জানো।
ভণ্টি, কি কৰিছা?
ভণ্টি এই ভাইটি আহিছে ভাইটিৰ লগত কথা পাতি আছো দু-দুয়োটাই।
বৰতা ভাইটি। বৰতা ভাইটি সোণ সুনি।
অ' অ'। ভণ্টি দুখন হেৰীয়ালে যোৱা কথা আছিলে, হেৰিয়াৰ। গুৱাহাটী অহা কথা আছে কৈছে নে নাই?
অ' কৈছে।
মোক কৈ আছিলে
কোৱা
উম, টিকেটৰ কথা কৈ আছিলো মই গধূলি।
অহ হেৰিয়ত অহ ট্ৰেইনৰ
উম, ট্ৰেইন বা বাছৰ চাবলৈ কৈছিলে মোক।
হেৰি যে আমাৰ
কি?
নতুন জনী এয়ালৈকে আহিলে সি। একে লগৰজনী আছিল বহি আছিলে তেওঁৰ পৰা। স অংকা চ বয় আছিল লগৰ কি অংকা চ বহ আছিল
কিয়?
নাজানো ভগৱান লাগিছিলে যেনেকে হেৰি কৰিলে।
অহ। পিছে তোমালোকৰ আজি কি হব ভাত -পানী?
মই আজি ভাত নাখাওঁ, মই মাছ-মাংস একো নাই সুদা ভাত।
উম।
অহ, ইমান বেয়া বেয়া বেদাম বানাইছে। হেল্ল'। হেল্ল'। হেল্ল'। শুনা নাই নেকি? হেল্ল'। হেল্ল'। হেল্ল'। তোমাৰ মাততো অহা নাই। হেল্ল'।